হেল্ল'
হেল্ল'
হেল্ল' আপুনি-
অ', শুনি আছো।
অ', এতিয়া কি কৰি আছে?
মইতো এনেই আছো এতিয়া বৰ্তমান। আপুনি কি কৰি আছা?
হা'?
অ', অ', খালো খালো খালো।
খালো।
হয়', হয়', হয়', অ', আপোনাৰ তাত- এ এ গৰম বিলাক কেনে চলি আছে?
আমাৰ সিফালেটো মানে অলপ আগতে বৰষ- খোন্দিছিলে কিন্তু এতিয়া বহুত মানে। গৰম দি আছে আৰু অলপ সময়ৰ কাৰণে বৰষুণ দিছিল, এতিয়া মানে ৰ'দ দি আছে একেবাৰে।
হয়ঁ হয়ঁ!
অঁ আপোনাৰ এইফালে গৰম কেনে?
অঁ আমাৰ এইফালে গৰম বহুত মানে জোৰকে দি আছে। এইফালে বৰষুণ নদী দিয়া নাই মানে ইয়াত। সেই কাৰণে বহুত গৰম হৈ আছে আৰু অহ।
অঁ গৰমটোতো বহুত গৰমকে পৰে মানুহৰ গৰমতো। কিন্তু ইয়াত অলপ অহ হয়ঁ।
হয় আপোনাৰ তাতে মই আ আ আ ধান খেতিৰ ওপৰত- দুই আশৰ মান আপুনি কথা ক'ব পাৰনে?
অঁ নিশ্চয় অঁ ধান খেতি বুলি কলেতো- এতিয়া - ধান খেতি বুলি ক'লেতো এতিয়া চবে জানেই এতিয়াতটো আৰু এনেও- খেতিৰ বতৰ, চবে মানে ঘৰত মানে খেতি কৰি আছে ধানৰ। এতিয়া যেনেকে গম পাওঁ মানে ধানৰ খেতি কৰে কোনবাই- বেলেগ বেলেগ ধানৰ খেতি কৰে যেনেকে কোনেবা বৰ্ণি চাউলৰ খেতি। কোনোবাই এনেকে ৰঞ্জিত, কোনোবাই জহা চাউলৰ খেত- তি এনেকে বহুত মানে বেলেগ বেলেগ চাউলৰ খেতি আৰু ধানৰ- খেতি কৰে আৰু ন'। আৰু সেইটো খেতিত- টো মানে অকল মানে আহ এবাৰে হয় নহয়। কিন্তু ধান খেতিটো আমি বছৰত দুবাৰো কৰিব পাৰোঁ। এটা হৈছে- আৰেমাচিয়া ধান বুলি- কয়। সেইটো মানে এবাৰ কৰিব পাৰো। ইয়াৰ পিছত আৰু এবাৰ মানে ধানৰ খেতিৰ বতৰত- আ বৰ্ণি চাউল আৰু মানে জহা চাউল বা বেলেগ ৰঞ্জিত চাউল সেইবোৰৰ মানে- খেতি কৰিব পাৰো আৰু।
হম, হম, হম।
উমঁ এনে মই আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ মানে ঘৰত বেলেগ কেনেকে ধান খেতি - কিবোৰ কৰে নে?
অঁ হয়ঁ আমাৰ ঘৰত অঁ মানে ধান খেতি কৰা হয়। মানে আমাৰ এতিয়া আ, আ- আম, ৰঞ্জিত বা মাচুৰী- ইত্যাদি মানে ধানৰ খেতি কৰা হয় আৰু যোন বিৰত- ধানৰ পৰাই আমি ফটো বি এইবিলা জান আমি- আ, খেতি কৰা
অঁ, অঁ! অহ।
আপুনি আৰু ধানৰ খেতি কৰিব পাৰ হয়।
আমাৰো মানে খেতি একে। তি আছে ধানৰ খেতি ক'ব গ'লে।
হয়ঁ!
এনেই ইমান নাই এনেই দুই বিঘা তিনি বিঘা - অলপ মান খেতি কৰে আৰু অকল ঘৰত খাব কাৰণে। এতিয়াতো মানে ধান খেতি বুলি- ক'ব গ'লে মানে, ধান খেতিটো অকল ঘৰত খাব কাৰণে খেতি কৰে কিছুমানে, আমি কিছুমানে মানে আছে। খেতি কৰি কিনে মানে সে সেইটো হয়, চাউ-চাউল কৰি কিনে বি-বিক্ৰী কৰে বা কোনোবাই ধানে বিক্ৰী কৰে। আৰু কম আম, প্ৰাইচ আছে ন'! বেলেগ-বেলেগ দাম আছে, মানে বেলেগ ধান, সেইকাৰণে কিছ যোনটো ধানটো মানে বেছি। অ, কি কৰিম দাম বেছি হয়, সেইটো কিছুমানেটো মানুহ ঘৰত খাব কাৰণে অলপ-অলপ খেতি কৰে। আৰু ক'ব গ'লে মানে এতিয়াতো বতৰটো চাব গ'লে মানে যিতুহে ৰোব লাগে, পানী লাগে, সেইখিনি মানে খেতিত পোৱা হোৱা নাই আৰু, যিহেতু বুলি গমেই পাই আছা। ইমান ৰ'দ দি আছে, বৰষুণ অলপো নাই। তেতিয়া হ'লে মানে ধান খেতিটো ভাল নহ'ব আৰু, মানে ধানটো ভালকে খেতি নহ'ব। ধান খেতি কৰিব কাৰণে আমাক বতৰো ভাল বতৰ লাগে। যেনেকে অকল ৰ'দ দি থাকিলে যে নহয়, ধান খেতিৰ কাৰণে পানীও লগা হয়। এতিয়াতো বৰষুণ-চৰষুণ নাই মানে। এতিয়া খেতি কৰিব অলপ প্ৰব্লেম হ'ব মানুহবোৰৰ। কিয়নো ক'ব গ'লে ইমান বৰষুণ দিয়া নাই আৰু খেতি কৰাততো পানী লাগে, আৰু বৰষুণ নিদিলে মানে পানী কৰ পৰা পাম। বেছি সেইকাৰণে মানে এতিয়া বহুত মানুহৰে প্ৰব্লেম হ'ব খেতি কৰাত আৰু খালি মানে ইমান ৰ'দো দি আছে, সেইকাৰণে মানে ক'ব গ'লে মানে মানুহবোৰে বহুত কষ্ট পাব, ইমান ৰ'দত গৈ কিনে মানে পথাৰত তেনেকে খেতিৰ কাম কৰাটো মানে সহজ কথা নহয়। বহুত মানে কষ্টৰ কাম। আৰু খেতিটো মানে ক'ব গ'লে বহুত কষ্ট আছে, কিন্তু অহ, খেতি নকৰিলেও নহয়। কিছুমান-কিছুমান পৰিয়াল এনেকেই আছে। ঘৰ পৰিয়াল যেনেকে সিহঁতে অকল খেতি কৰি নিজৰ ঘৰটো চলাই। খেতি কৰি কিনে নিজৰ ল'ৰা-ছোৱালী ছোৱালীক পঢ়াই এনেকে বহুত মানে ঘৰ আছে, পৰিয়াল আছে। আৰু আমাৰ, সিফালেও মানে বহুত ক'ব গ'লে দেখা পাও। খেতিৰ যোগেদি মানে চলা অকল ধান খেতি বুলি নহয়। কিন্তু বহুত ধৰণৰ খেতি কৰে সেইফালে। ক'ব গ'লে এতিয়া মানে
হয়। হয়। হেল্ল'! হেল্ল'! আপোনাৰ